শুনি আছোঁ।
হয়, কি কৰিছা?
অ', এই আছো ৰ'বা, গধূলিৰ চাহ খাই আছো এতিয়া বৰ্তমান।
বাৰ ময়ো তোমাৰ এই, অলপমান জোৰণি লৈ উঠিলো।
অ', অ'।
তাকে ভাবিলো, এটা তোমাক ফোন কৰোঁ, আজি মানে মোৰ মনত এটা কথা আহি আছিলে, যে তোমাৰ এই যে আমি, খেল-ধেমালিবোৰ মানে ধৰা, এতিয়া যিহেতু ডাঙৰ, ডাঙৰ হোৱাৰ পিছত আৰু, মানে যেতিয়া ধৰা কলেজলৈ ছাত্ৰ-ছাত্ৰী বিলাকে যায়, বা ল'ৰা ছোৱালী বিলাকে যায়, তাৰ ভিতৰত মানে খেলৰ লগত তেওঁলোকৰ যিটো সম্পৰ্ক, সেইটো কমি, কমি যায় বুলি মই ভাবো, তুমি কি ভাবা তাৰ
হয়, হয়। এক প্ৰকাৰে চাব গ'লে হয় কথাটো, কাৰণ কিয় মানে, যেতিয়া আমি স্কুল মহাবিদ্যালয় আদিত মানে, যেতিয়া মই আমি আছিলোঁ, তেতিয়া ধৰা, তাৰ পৰা আমাৰ বাৰ্ষিক খেল ধেমালি, বা বিভিন্ন সময়ত আমি লগ বন্ধুৰ লগত মানে খেল ধেমালিসমূহ কৰি থাকিছিলোঁ, কিন্তু যেতিয়াই আমি ধৰা অকণমান ডাঙৰ হ'লো, আমাৰ মহাবিদ্যালয়সমূহৰ পৰা আমি উত্তীৰ্ণ হৈ, মানে আমি কাম কাজত লাগিলো বা আমি নিজাকৈ কিবা কৰি থাকিলোঁ, তেতিয়া মানে আমি যেন, খেল-ধেমালিৰ পৰা যেন অকণমান আমি দূৰত আহিলোঁ তেনেকুৱা নিচিনা হয় বাৰু সেইটো কথাটো, কিন্তু মানে এইটো কৰা উচিত নহয়। কাৰণ আমাৰ, খেল-ধেমালিটো আমি মানে কৈ থকাত কৰি থাকিলোহে আমাৰ মানে শৰীৰটো ভাল থাকে, তুমি কি কোৱা এই ক্ষেত্ৰত।
হয়, ঠিকে কৈছা তুমি। কাৰণ অ', চাবা, মানে ধৰা, ঠিক আছে বাৰু, ডাঙৰ হোৱাৰ পিছত ইমানে এটা সময় নাথাকে বা আহ, মানে খেলৰ লগত জড়িত হবলৈ ইমান এটা সময় পোৱা নাযায় কিন্তু ধৰা, কথাটো তুমি ধৰা কাম কৰি থকাৰ মাজতো এ, গধূলি সময়ত বা অলপ সময়ৰ কাৰণে এঘন্টাৰ কাৰণে যদি সময় জিয়াই নিজৰ বন্ধু বান্ধৱীৰ লগত গৈ পেলাই তুমি যে ধৰা ৰাজহুৱা খেলপথাৰত এ সৰু সুৰােক কিছুমান খেল খেলা ক্ৰিকেট হওঁক বা তোমাৰ বেডমিন্টন হওক এনেধৰণৰ যদি খেল ধেমালি কৰা ধৰা তেতিয়া তোমাৰ মনটোও ভাল লাগি থাকে। লগতে তোমাৰ যিটো শাৰীৰিক স্বাস্থ শৰীৰটোও তোমাৰ ভাল ল ভালে থাকে বুলি মই ভাবো, কাৰণ চাবা খেল ধেমালি কৰা কৰা যায় তেতিয়া তোমাৰ আমাৰ যথেষ্ট পৰি মানে আমাৰ এই ঘাম ওলাই, যাৰ ফলত তোমাৰ কি হয় ঘামলোৱাৰ ফলত আমাৰ শৰীৰত থকা যিবিলাক বীজাণু থাকে, সেই বীজাণুৰ ঘামৰ জৰিয়তে উলিয়াই ওলাই যায় মানে, আৰু তাৰ হয় সেই বীজাণুুৰ জয়তে তোমাৰ যিবিলাক ৰোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল সেই ৰোগৰ মানে তোমাৰ সম্ভাৱনাটো অ' কিছু পৰিমানে হলেওঁ কমি যায় বুলি মই ভাবো। তুমি কি কোৱা এইটো?
একেবাৰে ঠিক কথা কৈছা, মানে আমাৰ ব্যায়াম বা খেল ধেমালি ইয়াৰ মানে যিকোনো এটা মানে আমি আমাৰ এজন সুস্থ সবল শৰীৰ এটা পাব কাৰণে আমি কৰি কৰাটো মানে অতিকৈ প্ৰয়োজনীয় মানে তুমি কোৱা ধৰণেই যে এতিয়া মানে আমি ঘামো খেল খেলিলে বা আমি ব্যায়াম কৰিলে সেই ঘামৰ জৰিয়তে মানে আমাৰ শৰীৰৰ ভিতৰত থকা টক্সিনসমূহ বা আহ লেতেৰা পদাৰ্থ সমূহ ওলাই যায়, যাৰ ফলত মানে আমাৰ শৰীৰটো মানে ভাল হয় আৰু এনেও মানে আমাৰ যেতিয়া মানে শৰীৰত অত্যাধিক মানে চৰ্বি জমা হয় তেতিয়া আমি খেল ধেমালি দৌৰা জঁপিওৱা ব্যায়াম এনেকুৱা ধৰণৰ মানে কাৰু কাৰ্যৰ জৰিয়তে মানে আমাৰ অতিৰিক্ত শৰীৰৰ চৰ্বিবোৰ মানে কমি যায়। যাৰ ফলত মানে আমাৰ শৰীৰটো মানে সুস্থ সবল হৈ থাকে। গতিকে ইয়াৰে মানে বহুত প্ৰয়োজনীয় তা আছে, খেল ধেমালিয় হওঁক বা ব্যায়ামেই হওঁক।
ঠিকে ঠিকে একেবাৰে সঁচা কথা দেই। আৰু লগতে তোমাৰ তোমাৰ তুমি বাৰু এটা কথা কোৱাচোন তুমি যেতিয়া ধৰা বিদ্য়ালয়ত আছিলা তেতিয়া তুমি খি খেলি ধেমালি কৰিছিলাই, তোমাৰ মানে ৰ খেলতটো কি হয় বাৰু?
খেল ধেমালিৰ ভিতৰত হয় হয় মই বহুতো খেল ধেমালি কৰিছিলো আৰু মানে বহুতো মানে মই আহ পুৰস্কাৰো পাবলৈ সক্ষম হৈছিলোঁ, স্কুলীয়া দিনৰ পৰাই হওঁক বা মহাবিদ্যালয়তে হওঁক তাৰে ভিতৰত মোৰ প্ৰিয় খেলতো হৈছে কাবাডী খেলটো মোৰ অতিকৈ প্ৰিয় প্ৰিয় খেল আছিল, তোমাৰ তেনেকুৱা প্ৰিয় খেল কিবা আছিল নেকি সেই তেতিয়াৰ দিনত?
তুমি তেনেকে ক'লা যে মানে বিদ্যালয়ত পঢ়ি থকাৰ সময়ত তোমাৰ প্ৰিয় খেল কাবাডী আছিল, একে ধৰণে মোৰো প্ৰিয় খেল কাবাডী আছিল, মানে বাকীবোৰ খেলতকৈ কাবাডী খেলতো খেলিলে মানে যথেষ্ট খিনি মনোৰঞ্জন হৈছিলে। আৰু লগতিনি ভাল লাগিছিলে আৰু তাৰে ধৰা নিয়ম বা খেলাৰ যিটো ধৰণ সেইটো মানে যথেষ্ট মানে বেলেগ খেলত কৈ বেলেগ আছিল, তাৰ ফলত ধৰা মানে আৰু দলীয় ভাৱে খেলা হৈছিলে খেলা ত তেতিয়া ধৰা তোমাৰ অ' তেতিয়া আৰু বেছি মজা আছিলে সেই খেল দলীয় ভাৱে যেতিয়া খেলা যায়, আৰু লগতে যিটো আমাৰ এ যেতিয়া মানে ধৰা আউট কৰি পিনে আহি আহা যায় আৰু পিছত আৰু তিয়া মানে আমাৰ ফুৰ্তি সেইটো আৰু দুগুণ বাঢ়ি যায় নহয় নে?
একেবাৰে ঠিক কথা কৈছা মানে খেলসমূহৰ জৰিয়তে মানে আমাৰ অকল এনেকুৱা নহয় যে শাৰীৰিক মানে বিকাশে হ'ব। কিন্তু আমাৰ যিটো মনত যি মানে এক ফূৰ্তি আনন্দ তুমি কোৱা ধৰণৰ সেইটোও মানে আমাৰ বহুখিনি বৃদ্ধি পাইছে। টো মানে আমাৰ শৰীৰৰ বাবে বহুখিনি মানে লাভজনক। কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো আজিকালি মানে তুমি হয়তো মন কৰিছা। বৰ্তমান সময়ৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে এই খেল ধেমালি মই খেলপথাৰত ল'ৰা ছোৱালী আজিকালি প্ৰায় নেদেখাই হৈছো। মানে সেই খেলপথাৰ পৰা ল'ৰা ছোৱালীবোৰ আঁতৰি আজিকালি হয়তো লেপটপ কম্পিউটাৰ মোবাইল ফোনৰ জৰিয়তে মানে এইবোৰ খেলসমূহ মানে অনলাইন গেমসমূহ খেলা কৰিছে বুলি মই মানে শুনিছো বা ইয়াৰ মানে বৃদ্ধি পাইছে। এই বিষয়ে তুমি কি কবা?
হয়, এইটো কথা সচা তুমি মানে যিটো কথা ক'লা সেইটো কথাৰ লগত মই একমত। চাবা মানে এইটো মই ভাবো যে এইটোৰ কাৰণটো মানে আচল কাৰণটো যে তোমাৰ আজিকালিৰ মাক দেউতাকে মানে ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাৰ বাহিৰে বেলেগ কামৰ লগত জড়িত মানে অ' মানে কিছুমান আছে আৰু অহ সকলোবোৰ নহয় দেই। এই কিছুমান মাক দেউতাক আছ যিবোৰে যিবোৰে মানে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ বাদে বেলেগ আহ ধৰা খেল ধেমালি হওঁক বা বেলেগ আৰু তেনেকুৱা প্ৰতিভাৰ লগত জড়িত কৰি কৰিব নিবিচাৰে। কাৰণ তেওঁলোকে ভাবে যে যদি বেলেগ আৰু অন্য আহ প্ৰতিভাৰ লগত তেওঁলোকে জডিত হৈ যায় বা খেল ধেমালিৰ লগত জড়িত হৈ যায়। তেতিয়া মানে তেওঁলোকৰ পঢ়া শুনাৰ ওপৰত প্ৰভাৱ পৰিব। তেওঁলোকৰ পঢ়া শুনা কমি যাব বা তেওঁলোকৰ যিটো ধৰা এই জ্ঞান অহ আহৰণৰ প্ৰক্ৰিয়া সেইটো ধৰা কমি যাব। এ-এনো-এনেদৰে মানে মনোভাৱ তেওঁলোকৰ মনলৈ আহে। কিন্তু এ মাক দেউতাবিলাকে এটা কথা মানে বুজি নাপায় যে খেল ধেমালি যদি কৰে তেওঁলোকে পঢ়া শুনাৰ বাহিৰেও। তেতিয়া মানে তেওঁ লোকৰ যিখিনি স্মৃতি শক্তি বা অহ মগজুৰ যিখিনি ধৰা ঢুকি পাই এ জ্ঞান আহৰণৰ কাৰণে যি খিনি ধৰা তেওঁলোকৰ এই কেপাচিটি আছে সেইখিনি তেওঁলোকৰ আৰু বাঢ়ি যাব। কাৰণ যেতিয়া আমি চাবাচোন যেতিয়া সঘনাই এটা কামতে লাগি থাকো বা এটা কামে কৰি থাকো তেতিয়া আমাৰ মগজুটো ভাগৰি পৰে। সেই মগজু তোক আকৌ সতেজ কৰি তুলিবৰ বাবে আমি বেলেগ এটা কামত আৰু মানে মন আহ আহ দিবলগীয়া হয়। যাৰ ফলত তেতিয়া ধৰা বেলেগএটা কাম কৰাৰ পিছত সেই মগজুটো আকৌ নতুনকৈ সক্ৰিয় হৈ উঠে। বা অলপমান ৰেষ্ট দিয়াৰ পিছত বা নিজৰ ভাল লগা কাম কৰাৰ পিছত মগজুটো আকৌ সক্ৰিয় হৈ উঠে। এতিয়া সেই ল'ৰা ছোৱালীবিলাকৰ লগত সেই একো কথা নহয় ন?
একেবাৰে ঠিক কথা কৈছা। এতিয়া মানে এই মোবাইলৰ বা কম্পিউটাৰ স্ক্ৰীণত মানে গেমসমূহ খেলি থকাৰ কাৰণে তেওঁলোকৰ মানে বহুতো ক্ষতি হৈছে। যেনেকৈ চকুৰ মানে অত্যাধিক সময় স্ক্ৰণত মানে থকাৰ বাবে চকুৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে। এতিয়া তুমি মন কৰিবা মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে মানে আনকি এতিয়া কম বয়সতে চশমা ল'ব লগা অৱস্থা হৈছে, যিবোৰ মই ভাবোঁ মানে এটা কাৰণ এই মোবাইল ফোনত গেম বা আ, কম্পিউটাৰ স্ক্ৰীিনত গেমবোৰ খেলাৰ কাৰণ এটা কাৰণ হ'ব পাৰে, তুমি একমত হয়নে এই কথাত?
হয়, একেবাৰে সঁচা কথা, মই তোমাৰ কথা লগত মানে একমত। কাৰণ আ, চোৱা আজিকালি ল'ৰা ছোৱালীবিলাকে মানে শাৰীৰিক আ যিবিলাক খেল কুদ আছে সেইবোৰতকৈ বেছি মানে মোবাইলতে তেওঁলোকে গেম খেলিবলৈ ভাল পায়। মোবাইলেতে বহি তোমাৰ বিভি বিভিন্ন ধৰণৰ গেম ধৰা নিজে ডাউনলোড কৰিব, সেইবিলাক খেলিব কিন্তু এ, যাৰ ফলত মানে তেওঁলোকৰ অকল শৰীৰৰে ক্ষতি নহয়, তেওঁলোকৰ আ, মানসিক যিটো স্বাস্থ্য আছে, মানসিক স্বাস্থ্যৰ ওপৰতো যথেষ্টখিনি প্ৰভাৱ পাৰে। যেনেকে তুমি কলা যে চকুৰ ওপৰত প্ৰভাৱ পৰে। আ, বহু সৰু কালতে মানে ল'ৰা ছোৱালীবিলাকে চচমা ল'ব লগগীয়া হয়, আ, তেওঁলোকৰ চকুত পাৱাৰ কমি যায়, এইটো একেবাৰে সঁচা কথা কা কিন্তু চাবা এইটো কথাটো সৰু ল'ৰা ছোৱালীবিলাকে গ'ম নাপায় ন' সেইটো কথা কথা আমি ডাঙৰবিলাক ধৰা তেওঁলোকক বুজাব লাগিব। আমি যদি সেই কথাটোক লৈ সতৰ্ক নহওঁ তেনেহ'লে তেওঁলোককনো কি বুজাম। আৰু আজিকালি তোমাৰ মাক দেউতাকবিলাকে ধৰা এ, নিজেইতো হাতত সৰু ল'ৰা ছোৱালীবিলাক মোবাইল ফোনটো তুলি দিয়ে। যে ভাত খোৱাৰ সময়ত হওক বা এ, এনে বহি থকা সময়ত তেওঁলোকে যদি নিজৰ ঘৰৰ কাম কৰি থাকে, তেওঁলোকৰ ল'ৰা ছোৱালী যদি মানে ধৰা এ, তেওঁলোকক এ ডিষ্টাৰ্ব কৰি থাকে তেতিয়া তেওঁলোকে নিজে আনি পিনে হাতত মোবাইল ফোনটো থোমাই দিয়ে দে মোবাইল ফোন, মই মোৰ কামখিনি কৰি লও, এনেধৰণৰ মানে আ প্ৰ-প্ৰতিক্ৰিয়াৰ ফলত ধৰা তোমাৰ তেওঁলোকৰ যথেষ্টখিনি হানি হোৱা বুলি মই ভাবোঁ দেই।
উম, উম, একেবাৰে ঠিক কথা কৈছা, এনেকুৱা ধৰণৰ মানে অভিভাৱকসকলে আজিকালি মানে তেওঁলোকৰ মানে সময় দিব নোৱাৰাৰ বাবে তেওঁলোকে নিজে নিজৰ কামত ব্যস্ত থাকাৰ বাবে মোবাইল ফোনটো দি থৈ দিয়ে ফলত মানে আৰু মানে এইফালে গুৰুত্ব নিদিয়া হয়, মানে ল'ৰা ছোৱালীয়ে কিমান সময় মানে এ, কম্পিউটাৰ স্ক্ৰীণত বা মোবাইল স্ক্ৰীণত কটাইছে, কি কি গেম খেলিছে, এইখিনিতে গেমৰ যেতিয়া মই খেল ধেমালি কথা পাতি আছোঁ, মই মানে ঘপককৈ মনলৈ আহিল আজিকালি মানে অনলাইনৰ এই গেমসমূহত মানে বহুতো ল'ৰা ছোৱালীয়ে মানে অনলাইন গেমৰ জৰিয়তে বহুত টকা মানে ঘৰৰ টকা মানে একেবাৰে বৰবাদ কৰি দিছে, তুমিটো গ'ম পোৱাই। উম, উম, এ, সেইটো মানে এটা সমাজৰ বাবে বেয়া হৈছে আৰু এইটো।
ঠিকে একেবাৰে সঁচা কথা, তেওঁলোকে মানে চোৱা এচাম এনেকুৱা মানুহ আছে যোনে মানে ধৰা খেল ধেমালিৰ গুৰুত্ব বুজি নাপায় বা বুজিবলৈ চেষ্টা নকৰে। ত' তেওঁলোকক আমি নিজে ধৰা আ, গৈ পিনে বা তেওঁলোক ক শিক্ষাৰ মাধ্যমেৰে আ তেওঁলোকক এই এইটো বিষয়ৰ ওপৰত সজাগ কৰি তোলাৰ কাৰণে দায়িত্বটো আমাৰে হয় দিয়াচোন। কাৰণ আমি যদি ধৰা এবাৰ চেষ্টাটো কৰিব পাৰোঁ যে এনেকুৱা নহয় যে তেওঁলোকে একেবাৰে নামানিবই, হয়তো তেওঁলোক মানিবও পাৰে।
হয় হয় হয়, ঠিকেই।
বাৰু আ, হয় হয় মোৰো বহুত ভাল লাগিল দেই, য যথেষ্টখিনি মানে জ্ঞান আহৰণো হ'ল তোমাৰপৰা এই বিষয় টোৰ ওপৰত ঠিক আছে বাৰু আজিলৈ সামৰিছো
উম ঠিক আছে দিয়া ধন্যবাদ।
হয়।